অ অ পাইছো পাইছো
হয় মই এই আছো ৰবা গধূলি মানে শুইছ উঠিলো দিওঁ দুপৰীয়া ভাত চাত খাই অলপ আগত উঠিলো উঠি কেইনে বাহিৰত অকমান হোজ কাৰি আছো তুমি?
নাই মই এতিয়া ক্ৰিকেট খেলিবলে গৈছিলো, গৈ কিনে ঘৰ পালো জাষ্ট
হয়। হয়।
উম উম বাকী ভাত খালানে দুপৰীয়াৰ?
হয় হয় খালো ৰবা আমাৰ ইয়াত বহুত বানপানী একেবাৰে অৱস্থা বেয়া ৰবা আমাৰ। চাৰিওফালে বানপানী একেবাৰে ৰাস্তাৰ অপৰেদি মানে নলাৰ প্ৰাণ পানী একেবাৰে কতো মানে মানুহ বিলাক ওলাই যাব পৰা নাই। কিছুমানৰ মানে ঘৰতো পানী সোমাই গৈছে। তাৰ কাৰণে মানে বহুত বিপদ হৈছে ৰ'বা
হয়। হয়। আমাৰ ইয়াতো মানে বানপানী হৈছে মানে তেনেকুৱা আৰু মানে বহুত মানে মানুহৰ ডিষ্টাৰ্ব হৈছে বিশেষকে তোমাৰ যিহেতু খেতিয়কসকলে কৃষিৰ ওপৰত তেওঁলোকে নিৰ্ভৰশীলে গতিকে তেওঁলোকৰ ক'ব গ'লে বহুত তো মানে সমস্যাৰ সৃষ্টি মানে দেখা দিছে। তুমি এই বিষয়ে, তুমি এই বিষয়ে কি ক'বা কৃষকসকলৰ বিষয়ে?
হয়-হয়, কৃষকসকলে এতিয়া চোৱা ইমান কষ্ট কৰি তেওঁলোকে বছৰ-বছৰ দিন ধৰি- তেওঁলোকে মানে কৃষি কৰ্মৰ লগত নিয়োজিত হৈ আছে। তেওঁলোকে সেই খেতি- কৰিয়ে মানে জীৱন নিৰ্বাহ কৰে যিহেতু। যদি মানে এনেকুৱা বান- পানীয়ে ফলত যদি খেতি নষ্ট হ'বৰ হয়, সেইটো মানে অতি দুৰ্ভাগ্য। সেইকেজনে এক বিষয় তেওঁলোকৰ বাবে। তেওঁলোকৰ পৰিয়াল- বৰ্গৰ মানে বহুত মানে কষ্ট হ'ব তেতিয়া মই ভাবো যে- টো মানে খেতি খিনি যদি নষ্ট হৈ যায় গোটেই বছৰ- ৰ মানে কষ্ট এদিনতেই শেষ। তেওঁলোকে আৰু- খোৱাৰ বাবে মানে আৰু তেওঁলোকৰ মানে বাট নাই- কিয়া হৈ যাব, গতিকে এক দুৰ্ভাগ্যজনক বিষয়। কৃষকসকলৰ পৰা কিন্তু- কাৰণে কিন্তু আমি সকলোৱে অকণমান চিন্তা কৰিব লাগে। তেওঁলোকক মানে- যেনে ধৰা এনেকুৱা বানপানীৰ ফলত খেতি নষ্ট হয়। মই ভাবো মানে চৰকাৰ পক্ষৰ ফালৰ পৰা- অকণমান যদি সাহাৰ্য দিয়ে, মই সেইটো বহুত ভাল বুলি ভাবো মানে।
হয়, মইও ভাবো। মানে ভাবো যে যিসকল ধৰি লোৱা যিসকল মানে- শ্ৰমিক শ্ৰেণীৰ লোক বা যিসকলে কৃষিৰ ওপৰত নিৰ্ভৰে তেওঁ তেখেতসকলৰ বা বহুত মানে নে অভাৱ অভিযোগ ওঠে। বান পানী হয়। যিহেতু তেওঁলোকে কৃষিৰ ওপৰতে নিৰ্ভৰশীল। কৃষিৰ-কৃষিৰ পৰা কিবা এটা- পাম বুলি তেওঁলোকে কৃষি কৰি বা- তেওঁলোকৰ জীৱনটো মূলত কৃষি-কৃষি ক্ষেত্ৰতে মানে নিৰ্ভৰশীল। গতিকে তেওঁলোকৰ এই- খেতিয়কে নষ্ট হ'লে বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে তেওঁলোকৰ ঘৰ চলোৱাৰ পৰা- তেওঁলোকৰ ল'ৰা-ছোৱালী পঢ়া দায়িত্ব লোৱা সেইবোৰ সকলো ক্ষেত্ৰতে মানে অলক অসুবিধা সৃষ্টি- কৰে। কিন্তু এই ক্ষেত্ৰত যিহেতু যদি চৰকাৰেও কিছু-কিছু মানে- পৰিমানৰ অলপ সাহাৰ্য্য দান কৰে। বানপানী অভাৱ হোৱা ঠাইবোৰত বিশেষকৈ উম। মই ভাবো যে- তেওঁলোকৰ কিছু-কিছু ক্ষেত্ৰত অকণমান সহায় হ'ব বিশেষকৈ ল'ৰা-ছোৱালী পঢ়া-শুনাৰ প্ৰতি। তেনেকুৱা ক্ষেত্ৰত অলপমান মানে চৰকাৰে চাব লাগে। আৰু এই বান- পানী সময়তো আমি নিজে-নিজে সৃষ্টি কৰা যেন হৈছে। বিভিন্ন ধৰণৰ- ধৰি লোৱা এতিয়াটো গৰমতটো বহুত বাঢ়িছে ন। এই বছৰটোত বিভিন্ন ধৰণৰ গছ-গছনি কাটি তেওঁলোকে মানে বিভিন্ন ধৰণৰ পৰিৱেশবোৰ- বিনষ্ট কৰি আছে। যাৰ ফলত মানে মানুহ এতিয়া ওলাব নোৱাৰা হৈছে বাহিৰলৈ।
ঠিকেই-ঠিকেই। আৰু এইখিনিতে মোৰ এটা মনত পৰিলে মানে এতিয়া এই বান আমাৰ এইয়া মহানগৰীৰ যে- কৃত্ৰিম বান-পানী বিলাক ইমান হৈ থাকে। এতিয়া মানে কি কৰে মানে মানুহবিলাক- নিজৰ ঘৰৰ জাবৰ-জোথৰ বিলাক নলাত পেলাই দিয়ে। যাৰ ফলত নলাবোৰ বন্ধ হৈ যায় বন্ধ হোৱাৰ ফলত মানে এই বৰষুণ- বৰষুণৰ পানীতো যাব নোৱাৰে, যাব নোৱাৰাৰ ফলত সেই পানী খিনি গৈ ৰাজপথত উঠে। যাৰ ফলত মানে কৃত্ৰিম বানপানীৰ নিচিনা এনেকুৱা সমস্যা আজিকালি মানে ইমান- হ'বলৈ ধৰিছে। তাৰোপৰি মানে- কি হৈছে আমাৰ এতিয়া মহানগৰখন ত' চাৰিওফালে তুমি মন কৰিবা পাহাৰে পাহাৰ। গতিকে এই পাহাৰ বিলাক মানে এতিয়া খনন কৰি দিয়াৰ ফলত এই মানে- ভয়ামলৈকে পানীটো মানে আহি যায়, অহাৰ ফলত নামি অহাৰ- ফলত মানে আমাৰ কৃত্ৰিম বানপানীৰ নিচিনা সমস্যা হয়। যাৰ ফলত আমি- এতিয়া ল'ৰ-ছোৱালীবোৰ এতিয়া স্কুল যাওঁ বুলি ক'লে যাব নোৱাৰে। অফিচ-কাছাৰি যাব নোৱাৰি। ইয়াৰ উপৰিতো ধৰা এই যি সকলে হাজিৰা কৰি চলি আছে তেওঁলোকোতো আৰু বেছি মানে সুবিধা যিহেতু। তেওঁলোকে এদিন হাজিৰা কৰি দিন হাজিৰা কৰি মানে এ পৰিয়াল পোহপাল দিয়ে বা খোৱা লোৱা যোগান ধৰে গতিকে তেওঁলোকে যদি এদিন হা জিৰা কৰিব নোৱাৰে তেওঁলোকৰ মানে বহুতেই অসুবিধা হয় বুলি মই ভাবো।
হয় হয়। নাই তুমি কোৱাৰ দৰে মানে এইটো মানে মানুহৰ মানে সকলো মানুহৰ কাৰণে এক মানে মানে বৃহত মানে মানে ক্ষতি সাধক কৰি আহিছে মানে বানপানীয়ে তুমি ক'লাই এই মাত্ৰ যে মহানগৰীৰ অল অক অকণমান মানে বৰষুণ দিলে ওলাব নোৱাৰা হয় বিশেষকৈ নগৰৰ শ্ৰেণীৰ যি সকলে বাস কৰে তেওঁলোকে বা তেখেতলোকে বিভিন্ন ধৰণৰ জাবৰ জোথৰবোৰ নলাত পৰি দিয়ে মানে পেলাই দিয়ে যাৰ ফলত মানে নলাবোৰ বন্ধ হৈ যায় পানীবোৰ অহা যোৱা কৰিব নোৱাৰে। তেনেক্ষেত্ৰত অকমান অসুবিধা হোৱা দেখা যায়। বিশেষকৈ তেওঁলোকে অলপমান সতৰ্ক বা এলাৰ্ট হব লাগে যে এইবিলাক কাম বোৰ তেওঁলোকে কৰিব নালাগে তেওঁলোকেতো জানেই এইবোৰত তথাপিতো তেওঁলোকে মানে এইবোৰ কাম মানে এ সঘনাই কৰি থকা দেখা যায় কিন্তু এই ক্ষেত্ৰত অকমান চৰকাৰে যদি কিবা এটা মানে পদক্ষেপ লয় বা ধৰি লোৱা বিভিন্ন চৰকাৰেটো বিভিন্ন ধৰণৰ নীতি নিয়ম বান্ধি দিছে, এই ক্ষেত্ৰতো যদি অকণমান বানপানীৰ ক্ষেত্ৰতো যদি তেওঁলো কে যদি কিছুমান মানে পদক্ষেপ লয়। মানে তেতিয়া হয়তো মানে অ মানে আগৰ তুলনাত মানে বৰ্তমানৰ আগৰ তুলনাত এতিয়া কমিব অলপ। যদি তেওঁলোকে লয় কিবা এটা তেনেকুৱা আৰু।
হয় হয় তাকেই খুব সুন্দৰ ভাল কথাই তুমি কৈছা। এতিয়া মানে বানপানীৰ ফলত মানে মই এই আমাৰ আগতে গাঁৱত ঢকুৱা খানাৰ ফালে মানে শুনিছিলো তাতে মানে বানপানীৰ সময়ত সেই গাঁৱৰ লোকসকলৰটো বহুত মানে একেবাৰে মানে বেলেগ দুৰৱস্থা হয়, তেওঁলোকে মানে কি কৰে বানপানী যেতিয়া হৈ যায়। মানে একদম মথাউৰিত বাস কৰিবলগীয়া হয় তাৰপৰি কি মানে তেওঁলোকে আৰু যিবোৰ মানে পশুধন থাকে গৰু, ছাগলী, ইত্যাদি। সেইবোৰ মানে আৰু মানে উম পানীত নদী বাঢ়নি পানীত উ টি যায়, যাৰ ফলত তেওঁলোকৰ মানে ইমান ক ষ্ট মানে সেই মানে গৰু ছাগলীটো যদি উটি যায় তেওঁলোকৰ লগত টো মানে আৰু একোৱেই নাথাকে গতিকে বহুত মানে এনেকুৱা দুখ দুৰ্দশা তেওঁলোকৰ এ আগতে আমি প্ৰায় মানে বাতৰিত শুনিবলৈ পাইছিলোয়ে যে এনেকৈ মানে বাঢ়নি পানীত পশুধন উটি গ'ল মানুহ পৰ্যন্ত উটি যায়।
হয় হয় হয়।
চব বয় বস্তু একেবাৰে নষ্ট হৈ যায়। গাঁৱৰ লোকসকলৰটো একদম মানে বেলেগ মানে দুৰৱস্থা হয়। হয় নে?
এতিয়া অ বিশেষকৈ নগৰ শ্ৰেণীত কৈ মানে গাঁওৰ শ্ৰেণীৰ লোকসকলে মানে অলপ কিছু কিছু ক্ষেত্ৰত মানে অকমান উম মানে বেয়া পৰিস্থিতি দা অ সমস্যাটো অলপমান বেয়া দেখা যায়। কিন্তু, ধৰি লোৱা তুমি কোৱাৰ দৰে এতিয়া মানে বানপানী হ'লে মানে মানুহ ইফালৰ পৰা সিফালে ওলাই যাব নোৱাৰে যাৰ বাবে বিভিন্ন গাঁৱত মানে গ্ৰাম্য অঞ্চলতো বিভিন্ন ধৰণৰ জীৱ জন্তু বাস কৰে মানে নগৰীয়া অঞ্চলত কৰে তো বানপানীৰ ফলত যদি সেই মানে জীৱ জন্তুসমূহ যদি মানে আমি ঘৰৰ ভিতৰতো ৰাখিব নোৱাৰো ন। তেওঁলোকক তেওঁলোকে যিহেতু তৃণ ভূজি প্ৰাণী সেইবোৰ ঘাঁহ বন খাই জীয়াই থাকে। ত' বানপানীৰ সময়তো তেওঁলোকে তৃণ ভুজী বস্তুবোৰো খাব নোৱাৰে ন। ত' সেইবিলাক ক্ষেত্ৰত অ' খা খাদ্যৰ নাটনি হয়, তেওঁলোকে কি খাই জীয়াই থাকিব মানে তেওঁলোকৰ অলপ মানে মৰি যোৱাৰ মানে মানে মৰাৰ মানে সংখ্যাটো অকণমান বেছি হয় বানপানীৰ ফলত। ত' এনে অঁ এনেকুৱা ক্ষেত্ৰত মানে কিছু কিছু কিছু অলপ সমস্যা সৃষ্টি হয়, মানে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ লোকসকলে যিসকলে গাঁৱত বাস কৰে তেওঁলোকৰ কাৰণে।
গতিকে, বানপানী, গতিকে বানপানীৰ সময়ত বিভিন্ন ধৰণৰ সমস্যা মানে সমস্যা মানে মানে কৈ
নিশ্চয় নিশ্চয়, আৰু মানে খোৱা ভাল পৰিষ্কাৰ খোৱো পানীটোতো বহুত সমস্যা হয়, বানপানীৰ ফলত যিহেতু মানে সকলো মানে ডুব যায়।
উম, উম, উম। মানে বিভিন্ন ধৰণৰ, মই ক'লোৱে তোমাক যে বিভিন্ন ধৰণৰ মানে বানপানীৰ সমত বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে।
উম উম, আৰু কিন্তু এটা ডাঙৰ সমস্যা হৈছে মানে মহা মহামাৰী পৰ্যন্ত হয়, বানপানীটো যোৱাৰ ফলৰ পিছত হয়নে, বিভিন্ন ধৰণৰ ৰোগ এইবিলাক ছালৰ ৰোগ, এনেকুৱা ধৰণৰ সমস্যাতো আৰু ডাঙৰ সমস্যা এইটো।
হয়। আমাৰ গ্ৰাম্য অঞ্চলতো মানে বিশেষকৈ লেতেৰা পানী নাথাকে, কিন্তু নগৰ গ্ৰাম্য অঞ্চলতো নগৰ অঞ্চলৰ কিছো লেতেৰা লেতেৰা পানী মানে দেখা পায়, বেছিকৈ দেখা যায় ন।
ত' তেনে ক্ষেত্ৰত ত নগৰৰ যিবিলাক ধৰি লোৱা মানে বয়োজেষ্ঠ ধৰা মানে, মানুহ আছে বা সৰু ল'ৰা ছোৱালী, সেইবোৰক মানে সেই মানে পানীবোৰে মানে বেছিকৈ আকৰ্ষিত কৰে। যা, যা যা, যাৰ ফলত মানে অলপমান বেছি মানে বেমাৰৰ সংখ্যাটো মানে বাঢ়ি যোৱা দেখা যায়।
হয়, তেনেকুৱা ক্ষেত্ৰত অলপ মানে চৰকাৰে যদি কিবা তাৰ মানে সহায় সহযোগিতা মানে বা কিবা এটা পদক্ষেপ লয়, তেতিয়াহ'লে অলপ ভাল হ'ব চাগে মোৰ মতে।
উম, ঠিকেই ঠিকেই, একদম সুন্দৰ কথা কৈছা, মানে চৰকাৰ প্ৰশাসনে যেতিয়া মানে বানপানীৰ সময়ত, গাওঁ বিলাকত মানে দুৰৱস্থা হয় এতিয়া মানে তাৰ এছ ডি আৰ এফ, এন ডি আৰ এফ বাহিনীৰ জৰিয়তে সহায় হাত আগবঢ়াই। তাৰ উপৰি মানে এই যিবোৰ মানে, অ', এ আমাৰ সেই সাহায্য প্ৰদান কৰে মানে সেই একেলগে যেতিয়া মথাউৰি কাষত বা স্কুল ঘৰ বিলাকত, যেতিয়া থাকে আশ্ৰয় শিবিৰত আশ্ৰয় শিবিৰত কিন্তু খাদ্যৰ যোগানতটো ভালদৰে মই ধৰিবলৈ মানে, চৰকাৰ প্ৰশাসনকো মই আহ্বান জনাম। অ' মানে যাতে তেওঁলোকৰ ইমান সেই দুৰৱস্থাৰ দিনত, আৰু মই ভাবো যিসকলৰ ধাৰা মানে এনেকুৱা বানপানীৰ ফলত ঘৰৰ যদি মানে ক্ষতি হয় বা ঘৰ কেতিয়াবা উটি যায়, ঘৰ সম্পত্তি নষ্ট হয়, তেনেকৈ মই ভাবোঁ মানে চৰকাৰ প্ৰশাসনে সেইবিলাক চাই যদি অকমান, সাহা্য প্ৰদান কৰে মই ভাবো তেওঁলোক মানে বহুত খিনি, লাভ হ'ব, তুমি কি কোৱা?
হয় হয়, নাই তুমি যে কলা এই মাত্ৰ যে বিভিন্ন ধৰণৰ বিভিন্ন সমস্যা দেখা দিয়ে তো' এই ক্ষেত্ৰত চৰকাৰে, মানে কিছু এটা মানে পৰিমানণৰ মানে তেওঁলোকে অলপ মানে কিবা পদক্ষেপ লোৱাটো মানে নিশ্চিত, আৰ্থিক সাহাৰ্য ধৰি লোৱা বিশেষকৈ ধৰি লোৱা যিসকল সকলে মানে কাম কৰি খাই বা মানে যি তেওঁলোকৰ জীৱিকা হৈছে, কৃষি বিশেষকৈ মানে কৃষিৰ ক্ষেত্ৰত ক'বলৈ গৈছো, তো কৃষি ক্ষেত্ৰত লক সকলোক মই কৈছিলো এই মাত্ৰ যে তেওঁলোকক বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাটো মানে অতিকৈ প্ৰয়োজনীয়তা কাৰণ যি বানপানীৰ মতে খেতিবোৰ নষ্ট হৈ যায়। তেওঁলোকে কৰি খাব বা তেওঁলোকৰ উপাৰ্জনৰ মূল আহিলা আহিলা বিধ বা কাম বিধ হৈছে তেওঁলোকৰ খে। তেনেকুৱা ক্ষেত্ৰত যদি বিশেষভাৱে মই কৃষক শ্ৰেণীৰ লোকসকলে যদি তেনেকুৱা যদি অলপ চৰকাৰে পদক্ষেপ লয়। তেতিয়া হ'লে কিছু কিছু মানে তেওঁওলোকৰ সাহাৰ্য্য মানে সহায় হব বুলি মই ভাবো।
নিশ্চয় নিশ্চয় একেবাৰে থিকেই সুন্দৰ। এনেকুৱা এনেকুৱা ধৰণৰ মানে পদক্ষেপসমূহ ললে মানে আমাৰ। গাঁৱলীয়া লোকসকলৰ মানে এই বানপানী সময়ৰ সমস্যয়াৰ পৰা মানে অকনমান সকাহ। পাব বুলি ভাবো আৰু আৰু এই মথাউৰিসমূহ ভালদৰে নিমাণ কৰিব লাগে আৰু ইনে।
অ অ।
নহ নহ'লে আকৌ পানীটো মানে গাৱট আহি মানে গত একেবাৰে বিধ্বংস। মানে পৰিস্থিতি সৃষ্টি কৰে যিহেতু চৰকাৰ প্ৰশাসনে এইবিলাকৰ ওপৰতো অকমান গুৰুত্ব দিয়া। তেতিয়াহ'লে বন্ধু আজি তোমাৰ লগত এই বিষয়ে আলোচনা কৰি ম হু। ভালেই লাগিল বহু খিনি আমি তথ্য আদান প্ৰদান কৰিলো।
ন নজনা কথাবোৰ তোমাৰ পৰা জানিব পাৰিলো কিছু কিছু তো' বা। কি যিয়ে নকওঁ নহওক পিছলৈ কল কৰিম দিয়া অ এত অ এট। এতিয়া ৰাখিছোঁ ধন্যবাদ।